হেল্ল'। শুনিছনে?
হেল্ল' অ', শুনিছা?
অ', অ', শুনিছোঁ কি কৰি আছা?
এই এফালে বোলোঁ অকণ ওলাই যাওঁ।
অ', এতিয়া সন্ধিয়া সময় ওলাই যোৱা আৰু।
তাকে অকন বোলে আজি যাওঁ বুলি ভাবিছোঁ। এনে এনে সোমায়ো আছোঁ যে।
অ', এনে সোমাই থাকি এ, মই এনে আছোঁ এ, কাম বন কৰি দেহাজনী মানে টোপনি ধৰিছে যে তাকে অলপ বোলো শুৱাই লওঁ এইখিনি সম শুব নালাগে।
উম।
সেইয়া টোপনিহে যায় টোপনি ধয়িছে বুলি কয় হে তাকে কোলাত তে লৈ বোলো অকমান শুৱাই লৈছো তাক।
তাই গা ভাল হোৱাই নাই।
গা ভাল হৈছে। গা ভাল হৈছে এই স্কুল' পা আহিছিলোঁ যে স্কুল' পা আহোঁতে নে তাই গাড়ীত টোপনি আহিছিল টোপনিটো ভাল নহ'লে যে আহি পাই তাছত টোপনি নগ'লে টোপনি নোযোৱা হেইত লেতেকু আনিছিল বায়ে সেই লেতেকু খাল তাপিছত আকৌ হেই এ, মিঠাই অকমান খালে যে খাই লৈ টোপনি ভাঙি গ'ল মানে টোপনি নগ'লে আস খেলিলে অলপ। খেলি কৰি এতিয়া মানে টোপনি ধৰিছে বোলে মোৰ। মা ম টোপনি ধয়িছে ভয়ি হাত ধুৱাই আনিলোঁ আনিহে কাপো কানিও নিপিন্ধে মই টোপনি ধয়িছে এ, ধুমা ধুম কাপো কানি পিন্ধাই দিছোঁ পিন্ধাই এতিয়া টোপনি
এতিয়া যে শুলে উঠিলৈ পেলাই ভাত পানী খাব নে নাখায়?
খাব। দেৰিকে উঠিব আঠটা মান বাজ যাত নহ'লে চাএ সাতটা মান বজাত তেতিয়া মানে তাই টোপনিতো ভাল নহ'লে যে
অ'।
আৰু ঔষধ খাই থাকা এনেও টোপনি আহেই।
উম, অ', ঔষধ খালে টোপনি ধৰে নিছা লাগা নিচিনা হৈ যায়।
অ', নিচা লাগা মোৰো তেনেকুৱা হৈছিল আকৌ কালি মূুৰ বিষ হোৱা টেবলেট খাই নিচা লাগা নিচিনা টোপনি ৰাতিটো ক'বও নোৱাৰো। এতিয়া আকৌ সৰু তাই হয় নে নহয় ঔষধ খাই দিছে আৰু টোপনি।
তাই ভা এতিয়া তাই এনে জ্বৰ ভাল পাইছে তাই?
অ', জ্বৰ ভাল হৈছে তাৰ। তাৰ নাই জ্বৰ চৰ একো নাই।
উম।
চাহ খালা নে নাই?
এই তুমি লাগি থাকা যে সেইকাৰণে তোমাৰো হৈছে।
অ', এ তাৰ লগৰ কোলা লৈ সেইখিনি ইমান গৰম সোমোৱা নিচিনা নিচিনা হ'ল যে মই তাই কোলাতে লৈ থাকোঁ আৰু তাৰ লগে
তাপতো সোমাই যায় যে।
অ', হে মোৰ হ'ল মানে তাৰ লগত এতিয়া মোৰ অলপ আৰাম পাইছোঁ টেবলেট খাই টেবলেট আনিছিলো কালি। সেইয়া খাই লৈ আজি স্কুলৰ পৰা আহি পাই আকৌ কাম বন কৰিলোঁ। কৰি কি অ', তাইক শুৱ-শুৱাব নাপালো আকৌ ঘৰত কোনো নাই যে গৰু ছাগলী আছে। এ গৰু ছাগলীক পানী চানী দিছোঁ চাপৰ তাপৰ দিলোঁ। দেই আকৌ মই আকৌ আলহী আহিছিল যে তোমাক ফোন কৰিম বুলি ফোন কৰিব নেপালো আলহী আহিছিলে। মানে মাহঁতৰ গাঁৱৰ পৰা স-সিহঁতে আকৌ। বনাই কি দিলোঁ দি আকৌ সিহঁতক পঠিয়াই লৈ আকৌ বাচন বিলাক ধুই। হে গা পা ধুৱাই তাকো ভৰি হাত ধুৱাই মানে মই বোলো এতিয়া শুৱাই লওঁ দিয়া। শুৱা শুৱ নাপায় মানে।
উম, তাতে গা চা বেয়া লাগি থাকিলে এনেও অকন আমনি কৰে নহয়।
অ আমনি কৰে। এতিয়া তেওঁ কমিছেহে অ, অ।
ডাঙৰ মানুহেৰে লাগে আৰু।
অ।
ভৰি হাত ধুৱাই দিবা গৰম পানী দি।
অ মানুহজন ক'ত গ অ শুনিছোঁ।
অ।
মানুহজন কলৈ গ'ল?
এ আছে সেই মানুহজনে লগ ধৰিছিল।
অ', অলপ ওলাই যোৱা ভাল লাগিব। এইখিনি সময়ত ওলাই যাব লাগে ঘৰত কিমান সোমাই থাকিবা ভিতৰত কোৱাচোন।
সময় পোৱা নাযায় যে আহিছেহে অলপ আগতহে কলেজৰ পৰা।
অ ভাগৰ লাগে দিয়াচোন
ভাগৰ লাগে।
অ।
দিনত ধৰা স্কুলৰ পৰা আহিলৈ মইও সিও কলেজৰ পৰা পাইহি মানে এলাহ লাগে তেতিয়া। অসমীয়া সময়কন।
অ, সেই গৰম তাকো যে আৰু গৰম যে ঠাণ্ডা দিন অলপ। ভাল লাগিলে হয় নহ অকমান ওলাই যাওঁ এতিয়া গৰম যে যাব
আজি ৰাতিপুৱা সময়ত উঠা সোনকাল হ'ল
অ
তাৰ পিছত তোমাৰ আহি লোৱা পিছত ইমান টোপনি ধৰিছে টোপনিখন এনেকে লাগে গৈছা চকুত মুট খাইছে তেনেকুৱাতে তিউচন আহি কলিং বেলটো মাৰিছে ভয় খাই গৈছোগে মই এ পাঁচ মিনিটো হোৱা নাই চকুটো মোদোৱা
অ
ত মোৰানে খুব ভয় লাগে তাক আজি কৈছো বোলো তুমি নাজাবা বলো খলিং বেল নামাৰিবা মোক মাত দিবা
অ ভয় লাগি যায় নহয়।
কিয় নাজানো মোৰ আগৰ পৰাই সেইটো আছে তোমাৰ এই দৰ্জাও যদি জপাই কৰি থওঁ
অ
ঘপককে যদি আহি পেলাই দৰ্জাখনন খুলি দিয়ে এ মই মানে উচব খাই উ উঠো
অ অ অকলে থাকা যায় যে
এতিয়াৰ পৰাা বুলি নহয় আগৰ পৰাই আগৰ পৰাই এইটো আছে মোৰ
অ অ টিউচন কৰি আছা
হা
টিউচন কৰি আছা
এতিয়া নাই অথনিয়ে আহিছিলে
অ নহয় এনেই টিউচন লৈয়ে আছা তুমি
এটা
এটা লৈ অ কিমান দিন হ'ল লোৱা
বাৰ তাৰিখৰ পৰা লৈছো এমাহ হোৱা নাই
অ এমাহ হ'বগৈ দিয়া আৰু হেৰি কাৰেণ্ট যে কাটিছিলে কাৰেণ্ট দিলে নে নাই
দিলা দিলা সেইদিনা ৰাতিয়ে দিলে নহয় চাৰে নটামান চাৰে দহটামান বাজিল নে কি
অ অ
দচমান বজাত যায়
অ মই বোলো আজি কাৰেণ্ট নাই ছ দে শুব আৰু বোলে কেনেকে। গৰমহে যিহে গৰম দিছে
অ। হো নাই দিলে গে দহতামান বজাত তাৰপিছত ভাত ভাত চাট বোৰ ইআক
অ অ
খাব লৈ সে
আহ অ
পূজা বাইএ ফোন মাৰি আছে দেই ভাবিব বচ চাগেতে ইহঁত দুজনী বৰ বিজি হৈ আছে
অ অ মোলৈ ফোন কৰিছিল মই ফোন কৰিব পৰা নাই মোক ফোন কৰিম আৰু বোলো মই বোলো কথা পাতিলৌ ৰবা চোন তিচনা লগত। অ তাই টোপনি গ'ল টোপ অঁ টোপনি গ'ল।
এ ওলাই ও আছে
অঁহ। পূজা বা হঁতৰ তালৈ যাবা নেকি?
তাৰ বোলে বেমাৰ হৈছে।
অঁহ।
তাকে বোলো খবৰটো লৈ আহো কিনো হৈছে। এতিয়া এই মানুহজনে কলে মানুহজনে কৈছে বোলে কলেজলেও বোলে সি আহা নাই।
অঁহ।
সেইকাৰণে নাই নাই, এনেই যাম আৰু এপাক।
অঁ মানুহ ঘৰত আছে না নাই খবৰটো নিদিয়াকে ওলালে বুলি কব আহি
নাথাকিলে উভতি আহিম আৰু।
অ থাকিব থাকিব মাহঁতে থাকিব অঁ।
পাছত মানুহজনে কলে বোলে, যাবা নি
আহ আহ আহ।
তেনেকে বুলি ক'লে। পিছে ৰাতিও দেখোন সেইকাৰণে ওলালো।
অঁ অ অ অঁ। যোৱা আকৌ অলপ ওলাইও যোৱা মোনটো ভাল লাগিব ওলাই গলে।
অ এনেও দুটা মানুহ থাকা যায়। হা হা?
ঘৰতনো কিমান সোমাই থাকিবা বোলো, এনে ওলাই গলে ভাল লাগিব মনটো।
উম, উম।
অ আঁ।
মোৰ এতিয়া কোনো নাই যে এটিয়া গৰু ছাগলী ছাগলীক কেইটাক ভিতৰত সোমালো তাৰপিছত গৰুজনী মানে বাহি তে অলপ বোলো আন্ধাৰ হওঁক। তেতিয়া অকমান সোমাই থৈ দিম আৰু আহা নাই যে গৰুজনী। ভই লাগে গৰু বান্ধিবৰ কাৰণে, গৰু বান্ধি পোৱা নাই যে সৰুটো গৰু বান্ধি পোৱা নাই।
আঁহ।
হে?
এ উঠিছে নেকি মাত শুনিছিলো?
অঁ, ন' উঠিছিল উঠিয়ে টোপনি গ'ল আকৌ।
অঁহ উঠি টোপনি গলে সাৰ পাইছিলে অলপ। সাৰ পাই টোপনি গ'ল আৰু।
তই গাটো বেয়া যে সেইকাৰণে আৰু এতিয়া দুৰ্বল হ'ব নহয় খুব।
অ', দুৰ্বল হৈছে অলপ অলপ দুৰ্বল হৈছে। আকৌ ভাল যে চকলেট সবাহ আকৌ খাইছে। সেইটো কাৰণে নিগে
চকলেট বোল কম গাই দিওঁ বেছিহে খাই মানে চকলেট খালে।
উম
ই সম্ভৱ, ছোৱালীজনীৰ কাৰণে যিমানবাৰ সিমান হেৰি কৰা এতিয়া গৰমত যে ঘামুচো হৈছে তাই হে ঘামোচি পাউডাৰ এটা আনিব লাগিব। বোৰ লগাই দিছো হে, অ' সেইটোকে লগাই দিছো। সেইটো ভালেই নেকি ন'? অ, অ, অ তাক সেইটোকে লগাইছ আকৌ পাউডাৰটো আকৌ ডাঙৰ মানুহে যে। এ ঘূৰাই দিব ঘহি দিবৰ কাৰণে ভয় লাগে মানে কিবা হবও পাৰে নেকি পুৰণি থৈ
অ', এ তাকে দিছো অ', পৰশিবা লগাই দিছো যে মই তাক অকমান কমিছে আকৌ আজি স্কুল গৈছে যে আকৌ ঘামি - জামি দমত আকৌ বোলো লগাই দিব লাগিব টেপ টেপকে, ভাল হ'ব চাগে বোলো কালি লৈ অলপ।
ঠিকে আছে দিয়া, মই যাব ওলাইছো, হ'ব দিয়া। অহ, পিছত কৰিম।
অহ।